হেল্ল'
অ হেল্ল'
কি কৰি আছা?
নাই এই ভাত খালো। ভাত খাই পেলাই অকনমান আৰাম কৰিছোঁ।
অ, ঠিকে আছে দিয়া। এ মই কি কৰিম আৰু মই পথাৰত আছো, গৰু চৰাই আছো। আজি গৰু চৰাব আহিছো, মানুহজন নাই কামত গৈছে যে।
অ-অ।
সেইকাৰণে গৰু চৰাব আহিছোঁ। গৰু গাইকেইজনী আৰু ছাগলী-তাগলী আছে যে। অঁহ। খালো-খালো। আপোনালোকে খালে? অ খালো, আপোনালোকে?
ভাত কি দি খালা?
খালা নাই?
অ খালো, এ হেৰি মাছ বনাইছিলো আৰু জিকা, জিকা, আলুগুটি, মাছ বনাইছিলো আৰু ভেন্দি ভাজি ছিলো তাৰ পৰা আকৌ তিতাকেৰেলা ভাজিছিলো। ল'ৰা-ছোৱালীকেইটা নাখায় তিতাকেৰেলা এ মোক
হা
ভাল লাগে বজাৰ পৰা কিনি আনিছে। সেই বনাইছো বোলো জিন্দা-জিন্দা খাইহে ভাল লাগে থৈ দিলে এইবিলাক পকি যায় ভাল নালাগে খাই।
অ ভাল নালাগে ময়ো বজাৰৰ পৰা আনিছিলো এইয়া ভাতকেৰেলা।
অ! অ! ভাত-পানী খাই অকনমান আৰাম কৰিছোঁ ফেনৰ তলতে আজি আবেলি ফুৰিব যাম আও ল'ৰা-ছোৱালীকেইটা শুই আছে, অকনমান শুবৰ কাৰণে দিছো অঁ
হয়-হয়। এ মইয়ো সেইটোৱেই কৰি আছো আৰু পথাৰত এতিয়া ভাত-পানী খাই পেলাই ওলাই আহিছোঁ।
ছাগলীকেইটা বোলো, গৰুকেইটা অলপ পানী-দুনি খুৱাও, খুৱাই পেলাই চেঙাতে অলপ জিৰাও সিহঁতকো দি পেলাই, চেঙাত বহি আছো আও কি কৰিবা, গৰম ঘত বহিবলৈও সময় নাই, একেবাৰে ৰ'দতো তেনেই পৰে ঘৰটো বহুত দিগদাৰ হয়। সেইটো কাৰণে, ল'ৰাকেইটাও কামত গ'ল। ছোৱালীজনী স্কুলৰ পৰীক্ষা আছে। তাইও গুচি গ'লগৈ বহুত দিগদাৰ হৈ আছে মানে আপোনালোকৰ ছোৱালীজনী কি স্কুলত গৈছিলে নেকি
অ মোৰ ছোৱালীজনী এ অ ছোৱালীজনী মানে গৰম বন্ধত নাই এই বোলো এতিয়া টিউশ্যন এটাকে দিম আৰু গম অ গম বন্ধ দিছে এতিয়া বোলো ঘৰত এনে বেকাৰ থাকিব নালাগে টিউশ্যনকে ত টিউশ্যন কৰিব আও এনে ঘৰ বেকা থাকিনো কি লাভ আজি তাকো হেৰি কৈছে নাই মোমায়েকৰ ঘৰত ফুৰিব যায় এতিয়া ফুৰিব যাওঁ বুলি কৈছে এতিয়া ফুৰিব গ'লেই নহব গম বন্ধ পিছত আকৌ স্কুল বহিব তেতিয়া যাব নোৱাৰিব সেইটো কাৰ ণে মানে মই বোলো দে দুদিন তাৰাপে আকৌ গম বন্ধতে টিউশ্যন টো দিলে তেতিয়া ভাল হ'ব আ
হয় হয় হয় হয় অ অ নাইনত পঢ়ি আছো এতিয়া পৰীক্ষা যে পৰীক্ষা দি আছে আজি পৰীক্ষা শেষ হব নেকি শনিবা আজি আজিহে পৰীক্ষা দি আহিলে পৰীক্ষা দি আহিছে আহি পেলাই ঘৰতে সেয়া ভাত পানী খাইছে মই বোলো মই গৰু চৰাইছো তুমি ভাত খোৱাগৈ কাম বন খিনি কৰি দিয়াগৈ দি পেলাই অলপ আৰাম কৰাগৈ এতিয়া কি কৰি আছে নেজানো আৰু মই গৰুৰ ওচৰত আছো যেতিয়া গম পোৱা নাই
অ
এতিয়া ল'ৰাকেইটাক কামত গৈছে ৰাতিপুৱা সময়ত উঠিব লাগে পাঁচটা বাজিতে উঠি লৈ টিফিন চিফিন বনাব লাগে আকৌ টিফিন লৈ যায় আলু চালু ভাজিব লাগে বহুত অসুবিধা হয় সেইখিনি সময়ত।
অসুবিধা হয় হয়
চাৰিটা বাজিল উম চাৰিটা বাজিত আহিব এতিয়া চাৰিটা বাজিত আহিলে আকৌ গৰু ছাগলী বন্ধা বহুত দিগদাৰ হয় সেইটো কাৰণে মানে মই কি কৰিছো সোনকালে বোলো গৰু ছাগলী কেইটা বান্ধি কুনি বো বোলো হেৰি কৰি পেটতো ভৰাই থৈ দিলে তেতিয়া মানুহজন আহিলেও ইমান হেৰি নকৰে আৰু সেইটো কাৰণে হেৰি কৰিছোঁ। এনেই এতিয়া তুমি আৰাম কৰি আছা এনে পিছবেলা আহিবা ফুৰিব কাৰণে। আজি ফুৰিবলৈ যাম ইফালে যাবা নি‌? হেল্ল' হেল্ল' হেল্ল'
যা আচতে সৰু হৈ আছে যে
হয় হয়
ওচৰতে যা বেছি দূৰত গ'লে আনো কি কৰিম এনেই মাৰো আবেলি সময়ত আকৌ মানুহজন আহি পাই আকৌ ভাত চাহ বনাই বনাব লাগে আবেলি সময়ত চাহকাপ খায় নবনালে। নহ'বই ল'ৰা ছোৱালীকটাইো খাই খাই পেলাই আকৌ ভাত ভাত বনোৱা টাইমে হয় অলপ।
হয় পিছবেলাতো বহুত অসুবিধা হয় পিছবেলাতো সিহঁতে কামৰ পৰা আহে অ কামৰ পৰা আহে আহি লৈ পেলাই চাহ একাপ খালে গা পা ধুব চাহ একাপ পালে দি
আমি এতিয়া ধৰি লও কাম নাই আমাৰ ব পা অ আমাৰ দোকান দিয়া যে ৰাতি ধৰি লোৱা ন টান মান দস্ত তেতিয়ালৈ ভাতৰ ল'ৰা-ছোৱালী কেইটাক পঢ়াই পুৱা তাৰ দোকান চাৰিআলি দোকান আছে যে দোকান দিয়ে, তেওঁ আহে আৰু আহি ভাত পানী খাই পুৱা, ৰাতিপুৱা দেৰিকে উঠিলে হয় বাৰু আমাৰ যাওঁতে-যাওঁতে, ন-দহটা বাজি যাব চাৰে
অ', -অ' সেইটো কাৰণে আপোনাৰ ইমান কষ্ট নাই আৰু অ' সেইটো কাৰণে আপোনাৰ ইমান কষ্ট নাই আমাৰ কিন্তু বহুত কষ্ট হয়।
ল'ৰা- ছোৱালীকেইটা আউল মাৰিব লাগে।
হয়-হয়। ৰুটি-ৰুটি বনোৱা, আলু ভাজি বনোৱা, টিফিন ভৰোৱা সেইটো কাৰণে বহুত অসুবিধা হয়, ৰাতিপুৱা মানুহজনে কোনোবা দিনা কয় তুমি ৰুটি-চুটি কে বনাই দিবা, আলু-চালু ৰাতি ভাজি থৈ দিবা, ভাজি থৈ ৰাতিপুৱা ৰুটি-ৰুটি লৈ যাম তেতিয়া গৰম কৰিবা সেনেকে কয় কিন্তু মই ভাল নালাগে ন ইমান ৰ'দ, ইমান গৰম টি টিফিনটো দিলে ভৰাই পেলাই যদি বেয়া হৈ যায়, পাছত ল'ৰা ছোৱালী খাব নোৱাৰিলে বহুত অসুবিধা হ'ব। সেইটো কাৰণে বোলো নাই ৰাতিপুৱা অলপ কষ্ট হওঁক ৰাতিপুৱাই বনাই দিম। ৰাতিপুৱা বনাই মেলি লৈ ফেলে তেতিয়া দি দিম আৰু সেনেকে খাই দিবা আৰু বেয়া হ'লেও হ'ব আৰু নহ'লে হোটেলতে পৰঠা -চৰঠা চৰঠা খাই দিবা আৰু সেইবুলি কওঁ এতিয়া মানে অ' আৰু হয়।
গৰম দিনৰ কাৰণে অসুবিধাই হয়।
অ' গৰম দিনৰ কাৰণে উখোৱা চাউৰ ভাত হ'লে বেছি বেয়া। হয় আউল চাউলৰ ভাত হ'লে ইমান বেয়া নহয়। হয়, সেইটো কাৰণে মানে মই আৰু চাউলৰ ভাতে বনাও, কোনোবা দিনা বনালে নহ'লে সে ৰুটি-চুটি, পৰঠা-চৰঠা বনাই দিও নহ'লে হোটেলত পইচা পইচা দি খাইদিও আৰু তাতে বনাই, সেনেকে বনাই পেলাই খায় আৰু হয়, টিফিনত দিলে মানে ঘামি যায় যে অ' টিফিনত দিলে, টিফিন মানে ঢাকন মৰা থাকে ঢাকোন ধাকন মাৰা থাকিলে মানে বহুত অসুবিধা হয়, তেতিয়া ঘামি যায় না ভাতটো এতিয়া দিগদাৰ হয়, সেইকাৰণে মানে অকমান ঠাণ্ডা-চাণ্ডা
খাব টান পায় অ' শুকান ৰুটিটো আমাৰ ঘৰত আকৌ খাব টান পায়, এই তেল দি বনাব লাগে। তেতিয়াহে ভাল হয় শুকান ৰুটিতো অসুবিধা পায় খাবৰ কাৰণে ল'ৰা-ছোৱালী কেইটা সৰু হৈ আছে না, ক'লে নুবুজে যে হয়, আমাৰ সু যোনটো খাই তেনেকে, চবজিটো যি হক চবজিটো চলে। কণী এটা দি পেলাই যে আলু দুটা ভাজিও সেইটোও চলে, ইয়াতে
হয়।
ল' এই বান্ধাকবি ওলোৱা দিনত বান্ধাকবি, মটৰ, গাজৰ মিক্স কৰি বান ভাজি পেলাই তেতিয়া যদি পৰঠা বনাই দিও তেতিয়াও খায়। দিনটোত এটা, এটা টাইমত ভাত বনালে হৈ যায় অ' ভাল লাগে। এটা টাইমত ভাত বনালে যায় আৰু একো দেৰিকে আহে চাহ-পানী খাই যায় সিহঁতে স্কুল গ'লে স্কুল, নগ'লে তেতিয়া মোৰ অকণমান অসুবিধা হয় আ ওঁ, সৰু ল'ৰা-ছোৱালী ল'ৰা -ছোৱলি না এ সিহঁতে ইটো নেখা কেতিয়াবা মেগী আনি দোকানৰ পৰা মেগী বনাই মোক মানে আমনি নিদিয়ে আওঁ আমাৰ মেগী আনো, ঘৰৰ কণী লোকেল চৰাই আছে। অঁ, উম ঘৰত। কণী আনো আনি এয়াত অঁ, আমাৰ ইয়াত মই লোকেল চৰাই দি চ- এ -অঁ, খাওঁ ভাল লাগে। লোকেল চৰাই আমাৰ ধৰি লোৱা ব্ৰইলাৰতটো বেছি নচলে সেই ঘৰৰ চৰাই যে, বেছি
হ'য় হ'য়। অঁ মই, ময়ো মাছ- মাংস হ'য়। মাছ- মাংস হ'য়, এইবিলাক বস্তু ইমান খাই থাকিলেও গৰমত একদম ভাল নালাগে। নিৰামিষ শাক, কচু আৰু এইবিলাক কিবা কিবি যি টি সেউজীয়া বস্তু যেতিয়া খাই থাকা যায় কিবা এটা ভাল লাগে। এতিয়া মই আজি দিনত ভাবিছিলো যে কন বিলাহী দি পেলে যে কলা কচু বনাম বুলি পাছতে বনাব সময়ে নহল পথাৰত গৰু, ছাগলী চৱাই আছো।
হ'য়, হ'য়।
সেইটো কাৰণে মানে বহুত অসুবিধা হ'য়। এতিয়া অসুবিধা হ'লেও নাই আৰু কি কৰিবা অজিত অঁ বহুত অসুবিধা এতিয়া ছোৱালীজনীও স্কুলত যায় গৈ। ল'ৰাকেইটাও যায়। ময়ো ঘৰত অকলে, অকলে বনাব সিজাব মন নাযায়। খাবও মন নাযায়। বহুত দিগদাৰ হ'য় মানে। এতিয়া মানে, কি কৰিবা? সেনেকে কৰি মেলি যি মন যায় তাকে খাওঁ। কোনোবা সময়ত চাহ একাপ কে খাই পেলায় ৰওঁ। এতিয়া ছোৱালীজনী আহিলে তেতিয়া ভাত পানী বনাও য়ে। এবাৰ খাওঁ আও দুইজনী একেলগে। এতিয়া অন্য
অন্য মানে হেৰি কৰিলে কোনো মানে অসুবিধা নাই। এতিয়া কি কৰিম আও। কি কৰিবা অকলশৰীয়া মানুহ থাক
নৰ অঁ, অঁ আপোনাৰ ছোৱালী ডাঙতে অলপ ভালে বুজে মোৰ যে, ল'ৰা- ছোৱালী কেইটা সৰু এ একো নুবুজে। কিবা এটা ক'লে একদম নুবুজে। ভয়ো নকৰে। বাপেককহে ভয় কৰে, মোক অলপো ভয় নকৰে। হ'য়। বাপেক দিনটো কাৰণে যায়গৈ। ৰাতি ন দছ তাত আহে দিনটো মোল লগতে থাকে। এতিয়া বাপেকক কিন্তু নেদেখে যে, সেইটো কাৰণে বাপেকক ভয় কৰে। মোক কিন্তু দিনটো পাই থাকে। মোক সেইটো কাৰণে ভয় ভয় নকৰে।
হ'য়, হ'য়। এতিয়া, নাই ল'ৰা- ছোৱালী এনেও বাপেক- মাকক ভয় কৰিলে ভাল। এতিয়া বাপেক মাকক ভয় ন্‌ নকৰিলে মানে বহুত অসুবিধা হ'য় ল'ৰা ছোৱালীক দমন কৰিব কাৰণে। এতিয়া আমাৰ ল'ৰা -ছোৱালী হেৰি নাই নহয়। হ'য়, ডাঙৰ হৈ গ'ল এতিয়া টেনচন নাই আৰু। এতিয়া যিকোনো কথাটো ক'লে বুজি পায়। এতিয়া বুজা শক্তি থাকিলে চবে ভাল। এতিয়া মানে, ঘৰত নাথাকে যেতিয়া এতিয়া হ'ব দিয়া। কালিলৈ কথা পাতিম। পিছবেলা আহা যদি এবাৰ আহিবা ওলাই।
হ'ব। দিব দিয়া। ৰাখো।